কি কৰি আছা?
অ', শুনিছে?
অ', কি কৰি আছা বোলো।
কি কৰি আছে? এই হেৰি কিবা। অ',
অ', কি পিঠা?
হেৰি মানে পিঠাগুড়ি কেইটামান খুন্দিলোঁ বৰা চাউলৰ। তিলপিঠা কেইটামান বনাওঁ বোলো বিয়াৰ কাৰণে। লাগিব নহয় আলহী দুলহী আহিব। অ', শুনিছোঁ।
অ', অ, অ,
আৰু চাহ দিবৰ কাৰণে লাগে যে ইয়াত। আহ তিলবন খুন্দিছোঁ। হেৰি এ তিল দিয়া।
থৈ দি বোলে অ', অ,
অ তিল মিঠৈ দি পেলাই খুন্দি
অ', অ,
আৰু নো কি হেৰি কি চাদৰ, লাডু-লাডু কেইটামানো বনা বনাব লাগিব, নাৰিকল আনিব নাৰিকল কেইটামান আনিব দিছোঁ আজি বজাৰৰ পৰা, অ,
কইনাজনে ৰাতিপুৱা পিন্ধা কাপোৰযোৰ। ছোৱালীজনী, সেই কাপোৰযোৰ চিলালোঁ মই চিলাই পেলাই দহি বান্ধি আছোঁ। এটা ছাইড হ'ব আৰু অকণমান আছে। এইটো ৰাণী কালাৰ। ৰাণী কি কয় যে ৰাণী, অ।
ভাত খালে?
আও বেলেগ বৰপিঠা চৰপিঠা কাৰণে হেৰি কৰা নাই?
বৰপিঠা কাৰণে উম বৰপিঠা। খুন্দিব লাগিব পিঠাগুৰি। আজি মানে তিল পিঠা কেইটা বনাই লওঁ। বৰপিঠাটো মানে লগে লগে বনাই খোৱাহে যে। সেইটো কাৰণে।
অ আগদিনাখন এই আগবেলা খুন্দি ভাটিবেলা মানে বনাই থৈ দিলে
অ।
সেইদিনাখন বিয়া আগ দিনাখন সন্ধিয়া সময়ত বনাই থৈ দিলে পিছদিনাখন তেতিয়া ৰাতিপুৱা চাহৰ লগত মানুহক দিব পৰা যাব।
অ আহিব চাগে হেৰি কৰিবলৈ
অঁ তেতিয়া আকৌ বেলেগে খুৱাব লাগিব চাগে বহী নামৰ দিনাখন অ তেতিয়া আকৌ বেলেগ
ভাত পানী খুৱাব লাগে নিকি? ভাত পানী খুৱাব লাগে নিকি?
ভাত পানী নালাগে হেৰি এই ৰুটি চবজি তেনেকে খুৱাই নিকি?
অ তেনেকে বিয়াত ঘৰত দেহ দেখাই নাই যে তুলনি বিয়া হোৱা গম নেপাওঁ।
অ। মই আগতে খোৱা দেখিছোঁ মানে আমাৰ পৰিয়ালত খোৱা জীয়েক হতৰ। তাৰপিছত আকৌ আমাৰ আমাৰ সেইফালে মানে নিয়ম আছে বহি নাম ৰ দিনাখন হেৰি খুৱায় আমাৰ সিফালে চবতে বেলেগ বেলেগ আৰু এই পিঠাগুৰি খুন্দি ভা পিঠাগু়ৰি খিনি ভাজি তাৰপিছত দৈ গাখীৰ পাঁচ লিটাৰমান লাগিব মানুহ ধেৰ যে গোপিনী আকৌ সেইদিনাখন চবেই আহে বোৱাৰী জীয়ৰী এতিয়া হেৰি মিঠৈ গাখীৰ দি পেলাই ডাঙৰ ডাঙৰকৈ লাড়ু বনায় আখৈ বৰা চাউলেদি আখৈ ফুটাই নহয় সেই আখৈ সহঁতে সেই আখৈ দে গোটেই খিনি মিক্স কৰিবলৈ মানে লাডু বনাই চবকে সেই লাডু দিয়ে খাবলে।
অ ম।
আগতে তাৰপিছত এতিয়া সেইবিলাক হেৰি মানুহৰ কৰা হৈ দি ওচৰত যে ঘৰ গৰা খহনীয়া সেইকাৰণে কিছুমান মানুহ উঠ সি উঠি গৈছে মানুহ কমি গৈছে গৈছে আজিকালি ৰুটি চবজী খুৱাই
অ উম।
তেনেকে এ হেৰি খিনি গোপিনী খিনি দেৰি হয় যে সেইদিনা একেবাৰে কামবনো কৰি থৈ যায় ধোৱা পখলা কিবাকিবি এইখিনি অ সেইকাৰণে একেবাৰে ৰুট টি চব্জি খুৱাই বোলে
অ অ অ ভাত খুৱা বুলি ক'লেও খুৱাব পাৰে চাগে? ন ৰাতি ৰাতিৰ সাজটো হৰিলেও ভাত কেইটাকে খুৱ দিলেও ভাল হয়। উম।
আকৌ ইয়াত বৰা চাউল কেইটামান বোৱা ধান কেইটামান লাগিব নহয় গম পোৱা নাই নোপোৱা।
বৰা ধান কিহব কাৰানে?
সে আখৈ লাগে নহয় অ ইয়াত বা নিয়ম কৰে নে নকৰে সেয়া?
অ ক কৰে চাগে দেই মই দেখা নাই কিন্তু উম।
অ।
আখৈ ঘৰ ঘৰতে এনেকে ফুটাই দিব কিনি অনা হলে নহব নিকি?
কিনি অনা হ'লে নহ'ব নহয় নহ'ব ঘৰতে ফুটাব লাগিব বালি দি।
অ নেজানো কিন্তু ফুৰাব, জানে আপুনি? অ।
অঁ দেখিছোঁৱেই আগতে আমাৰ সেইফালে হেৰি কৰেই বৰা ধান লাগে বুলি জানো অ ইয়াতো দেখিছোঁ। ওচৰত বিয়া হোৱা হোৱা সেই কৱা ছোৱালীকেইজনী তুলনি হওঁতে তেতিয়া দেখিছোঁৱেচোন।
এক
আখৈ ফুটোৱা
অ খু লাগিব চাগে নহলে আকৌ ক'ব লাগিব বৰা ধান কেইটামান হেৰি কৰি যোগাৰ কৰি থাকলৈ উম।
অ
বিচাৰিলে আকৌ সময়ত বিচাৰিলে ক'পা দিব ন আগতিয়াঁকে জোগাৰ কৰি নুথলে
থাকিলে নুফুটিব নহয়।
অ ৰ'দত শুকুৱাই ল'ব লাগে। অ অ ঘৰত আছে নেকি চাব দিব ব লাগিব বা চা বৰা ধান।
অ নহ'লেও কাবা ধাবা কেইটামান ওচ
অ', অ', দিব তেনেকে থাকিলে।
অ, বেছি নহয়, নহয়, এপোৱা মানুহে সেইকেইটা ৰ'দত দি ভালকৈ শুকুৱায়। বালি অকণ গোটাইল পেলায় সেইখিনি হেৰি কৰিলে হ'ল।
অ'।
আখৈ ফুটাবলৈ।
উম, ভাত খালে এতিয়া?
ভাত খালোঁ তোমালোকে
আমিও খালো, খালো, খালো।
এই ভাত খাই কৰি চাদৰখনকে অ, দহি বান্ধি আছোঁ।
অ, দহি খিনি কি, কি ৰঙৰ দিলে দহি খিনি কি
দহি খিনি এই হেৰি দিছো বগা কু'লা আকৌ কমলা ৰঙৰ
অ
তেতিয়াহে ৰংটো মিলিব এটা চাইডে মানে দহি কমলা ৰঙৰ কম হল সূতা মাতনি হ'ব হেৰিহে কৰিব লাগিব আনিবহে লাগিব আকৌ এটা ছাইডলৈ অকণমান দুটামান থোপা কমি যাবগৈ মানে কালি আনিছিলো ৰংটো বেলেগ হ'ল যে হে কৰাা নহ'লে সেইখিনি এনেই গ'ল আকৌ কেতিয়াবা অ বেলেগ কাপোৰ বান্ধিলে তেনেকুৱা হেৰি থাকিলে দিব পৰা যাব সেইটো ৰং নিমেলি লিলে ওচৰৰ দোকানখন খুলিলে আনিব লাগিব। হেৰি হয় নে নহয়, দোকান খোলে নে নোখোলে নে! নহ'লে বাৰু টাউনৰ পৰা আনিব লাগিবগৈ আৰু।
ঢহিখন সূতাৰ কাৰণে। পিঠা আৰু বনাবলৈ কিমান আছেগৈ? হেল্ল' পিঠা বনাবলৈ বোলো কিমান আছেগৈ আৰু? অ,